অ', ওলাই গৈছিলো ৰবা। ৰুমটোত সোমাই থাকিলে মন চন ভাল নালাগে নহয়? এ অলপমান ওলাই গৈছিলোঁ।
আজি আমাৰ আজি আমাৰ নিমন্ত্ৰণ আছে মাহীহঁতে খাব মাতিছে দুপৰীয়া।
অ', নিমন্ত্ৰণ হ'লেতো দেৰিকৈ হ'ব ভাত চাগে ন?
দুটা বাজিলে দেখোন, বেছি সময় নালাগে। তাকে গা পা ধুই এতিয়া যাওঁ, মা গৈছে? অ', মই আছোঁ ঘৰত অক অকমান পিছত যাম আৰু।
তিনিটামান বাজিব চাগে ভাত খোৱা। ৰাতিপুৱা কিবা খাইছা নে নাই?
এ ৰাতিপুৱা এখন ৰুটি খাইছিলোঁ।
ৰাতিপুৱা ভাল কে খাব লাগে। আলহীটো ঘৰত মাতিলে ৰাতিপুৱা খাই লবা, তাৰমানে আলহী ধৰা খিন কথাটো কৈছোঁ আৰু তিনিটা বাজিবও পাৰে হয়নে নহয়?
হয়' হয়'হয়।
সেইটো কথা। মই ৰাতিপুৱা ৰুটি খাইছোঁ দিয়া, বেছি নহয় মই বেছি খাব নোৱাৰো এটা ৰুটি টি খাইছোঁ আৰু হেৰি খালোঁ আৰু কিবা এটা ভাজি খালোঁ আৰু এতিয়া ভাত খালো, ভাতটো খাই দিলো মই। আকৌ ভোক লাগিলে আবেলি কিবা এটা বনাই খাম ন?
ৰাতি ভাত নোখোৱাইেই ভাল। ৰাতি ভাত খালে অকণমান অসুস্থ হৈ যাবা ন, মই ৰাতি ভাত খোৱা আজি তিনিদিন ধৰি বাত দিছোঁ।
তুমি ৰুটি খাবা কিন্তু, একো নোখোৱাকে নাথাকিবা, কিবা এটা খাবা আৰু। একদম খালী পেটত নাথাকিবা, গেছ উঠিব? তুমি মানে হেৰি কৰিবা ভাত নোখোৱা বাৰু নাই আৰু মোৰলগৰ ছোৱালীজনীয়েও নাখাই, তাৰমানে তোমাৰ কথা বেলেগ মোৰ কথা বেলেগ, মই ক্ষীণ ন তুমি শকত। বুজি পালা? উম, তুমি নাখালে একো নহয়। কিন্তু ৰুটি এটা আৰু চব্জি অলপ হ'লেও খাবা। কমপ্লিট মানে একো নোখোৱাকে নাথাকিবা।
উম।
কিন্ত কিবা এটা, মোৰ লগৰজনীয়ে সেনেকে খাই তাই দুখন ৰুটি কৰে- দুটা ৰুটি আৰু চব্জি খাই। তুমি এটা ৰুটি খোৱা যদি খাবা। এটা ৰুটি আৰু চব্জি অকণমান খাবা। নহ'লে তাৰমানে এ পিছত তুমি মানে হেৰি হৈ যাবা এ গেষ্টিক আহি যাব। কিন্তু ভাতটো বাৰু হেৰি কৰাটো ভাল বাৰু তুমি এতিয়াৰ পৰাই। কিন্তু মই খাব লাগিব মোৰ যে জানাই
মানে মোৰ অকণমান মানে চুগাৰ হৈছেতো সেইকাৰণে অলৈকে ৰাতি ভাত ভাত খাব মানা কৰিলে, মানে ৰাতি ৰাতি নহয় ঠিক ৰাতি নহয় ঠিক মানে সূৰ্য অস্ত যোৱাৰ পিছত মানে খাব মানা কৰিছে আৰু।
অ ডক্তৰে কয় তাৰ মানে তুমি যদি খোৱা তাৰ মানে ধৰা ৰুটি চুটি খোৱা যে কেইটাত খাব লাগে জানে নে, তাৰমানে তুমি অ সাতটা বজাৰ আগতে খাই উঠিব লাগে। বুজি পালা? সাতটা বজাত তাৰ মানে আচলতে আমি সঁচাকে কওঁ আজিকালি ধৰা টাউনত দেৰি হয়তো বেলেগ কথা কিন্তু আচলত তে আমি সাতটাৰ আগতে খাই শেষ কৰিব লাগে। তেতিয়' হলে মানে ভাল আৰু বুজি পালা, তুমি ৰুটি খাবা তেনেকে। কিন্তু অকল ৰুটি নাখাবা ৰুটি আৰু চব্জি অলপ খাবা, এই ডায়েবেটিছৰ কাৰণে সেইটো কৰিব লাগে আৰু অকল নহয় তোমাৰ আৰু এটা তোমাৰ তুমি বেছি মানে তুমি ব্যায়াম চাম নকৰা অলপ সেইবিলাক কৰিব লাগে সব ডক্তৰে কাম নিদিয়ে বুজিছা ভাইটি?
হয় হয় হয়।
অলপমান নিজেও ব্যায়াম কৰিবা ঘৰতে।
এই ৰাতিপুৱা খোচে কাৰো তেনেকে আৰু ব্যায়াম কৰা নহয় আচলতে।
নহয় সৰু সুৰা বহুত টান ব্যায়াম কৰাৰ কথা কোৱা নাই সৰু সুৰা যিখিনি এই ধৰা জঁপিয়ালা এই হাতটো হেৰি কৰিলা। কিন্ত কাৰণ তুমি মই যিমান ফোন কৰো তুমিতো ঘৰত শুই থাকা বুলি কোৱা হয় নে নহয়? উম মানে মানুহে অলপ দেহাৰ ব ব্যায়ামটো লাগে আৰু তুমি তুমিতো অলপ শকটো আছা মুঠচাই বুজি পালা? গতিকে অলপ এক্সাৰচাইজ কৰিব লাগে। সেইটো আৰু চেনীটো বাদ দিবা বিস্কুট নাখাবা এইবিলাক বেয়া, ময়দা বিস্কুট চেনী এইবিলাক একদম নাখাবা।
হয়।
হেৰিবিলাক ভাল এতিয়া গাঁৱৰ হেৰিবিলাক ঘৰুৱা বস্তুবিলাক ভাল কিন্তু দোকানৰ বস্তুৱেই ধৰা চিপছ টিপছ এইবিলাক বস্তু কমপ্লিট বাদ দিবা। মইতো এতিয়া বাদ দিলো বিস্কুত চিস্কুত বাদ দিলো বুজিলা? ক ক ধৰা এই যে আজিকালি কিবা কিবি পেকেটত পাই পানীয়া পানীয়া এইবিলাক বাহিৰৰ বস্তু নাখাবা। সেইটো, কিন্তু তুমি অলপ অলপমান শুৱা বেছি, অ কিন্তু তুমি এ শুৱাৰ সলনি অলপ সুৰ শুবা বাৰু কিন্তু অলপমান মানে এক্সাৰচাইজ বেছি কৰিবা ব্যায়াম চ্যাম।
উম হুম।
এডমিশ্যন ল'ব নালাগে ঘৰতে ধৰা কিবা কিবি নেটত চাই পাই নহয়।
এ এডমিশ্যন ল'ব নালাগে ৰ'বা আজিকালি
অ ঘৰতে কৰিবা কিবা কিবি অ কিন্তু তাৰমানে অকল শুই নাথাকিবা মানে দেহাটোৰ অলপ অকল খাই তাৰানে ঘটনাটো ডায়বেটিছ কিয় হয় জানানে ধৰা আমি খাই থাকিলো খোৱা বস্তুখিনি ধৰা আমাৰ কমপ্লিট ভাৱে হজম নহল তেতিয়া সেইটো তাৰমানে হেৰি চুগাৰলৈ যায় বুজি পালা কথাটো, সেইকাৰণে এক্সাৰচাইজ কৰিলে তোমাৰ তাৰ মানে বস্তু মই এতিয়া মই তামম খোজ কাঢ়ো। এতিয়া মই যদিও এক্সাৰচাইজ নকৰোঁ খোজ মই বহুত কাৰো ভাইটি বুজি পালা মই ঘৰত সোমাই নাথাকোঁ সেই তেনেকুৱা। আৰু পানীটো খাবই লাগে প্ৰচুৰ পৰিমাণে, তোমাৰ দেউতাৰ আছিলে নেকি ডায়বেটিছ?
মাৰ আছে।
অঁ সেইটো হেৰিটো হয়, বংশ নুক্ৰমেও আহে। গতিকে এতিয়াৰ পৰা এক্সাৰচাইজ কৰিলে তোমাৰ বহুত বেমাৰৰ পৰা হেৰি হৈ থাকি থাকিব, ময়ো ভাবিছোঁ ময়ো এক্সাৰচাইজ কৰিম বুজিলা?
উম।
এইটো কথা ডক্তৰৰ হাতত মানে পাঁচ পাৰ্চেন্টেজে চাকে থাকে মানে, বাকীখিনিত তোমাৰ নিজৰ ওপৰতো থাকে বুজিলা তেনেকুৱা। কিন্তু ভাতটো বাদ দিয়া ভাল বাৰু, ৰাতিটো বাদ দিবা দি পেলাই ৰুটি আৰু চব্জি খাবা। কিন্তু অকল ৰুটিখন খাই নাথাকিবা, নহ'লে গেছ গেছ হৈ যাব, অকল ৰুটি খালে গেছ হয়।
হয়, হয়।
এ সেইটো, মই কিন্তু বাদ নিদিও। মোৰ কথা বেলেগ। মইতো এনে ধৰা মোৰ তেজ চেজ নোহোৱা হৈছে যে অ বাদ নেদিও, মোৰ আৰু হেৰি চুগাৰটো কমিছে বদা মোক কৈছে মোক কৈছে মাথাটো ঘূৰালে তুমি অলপ চেনি পানী খাবা। তাৰমানে চেনিটো বোলে তেজত বোলে চুগাৰ টো কমি যায় বুজি পালা? সেই কাৰণেও মাথাটো ঘূৰাই বুলি ডাক্তৰে মোক কৈছে।
তোমাৰ চুগাৰ কমিছে চাগে হা'।
তাৰমানে তেজত বোলে মোক ডক্তৰে কৈছে তোমাৰ হয়তো চুগাৰো কমিব পাৰে, মানে মাথাটো ঘূৰাই কিছুমানৰ তেজত তাৰ মানে চুগাৰটো কমি যায়। কমি গ'লে তুমি পানীত তাৰমানে বাৰে বাৰে পানীত তুমি চেনি আৰু নিমখ মিহলাই খাই থাকিব লাগে বুজি পালা? সেইকাৰণে বোলে মাথা ঘূৰাই। এতিয়া মই ৰি ৰিজাল্টটো পালে কমপ্লিট গ'ম পাম দিয়াচোন, মই সুধিছিলোঁ কৈছে অকল হিমগ্ল'বিন বুলি নহয়, তেজত চুগাৰৰ মাত্ৰা কমি গ'লেও হয় তাৰ মানে। সেনেকৈ কৈছে, কৈছে অলপ চেনি পানী মিক্স কৰি খাই থাকিবা, চবৰে বেলেগ বেলেগ দিয়াচোন। কিন্তু মোৰ চুগাৰ নহয় সেইটো মই জানো। কিয় জানানে?
কিয়?
মোৰ দেউতাৰ বয়স নাইনটি, মোৰ দেউতাৰ চুগাৰ নাই এতিয়ালৈকে। কথাটো কৈছো ভগৱান
মাৰ আছিল নে তোমাৰ মাৰ আছিল নে?
মাৰো নাই। কিন্তু মোৰ দেউ তাই মানে মিঠাই ইমান খাই ভাইটি মই গালি পাৰো মই বোলো দেউতা মিঠাই নাখাবি নাখাবি, মিঠাই চেনি মানে এ চাহত চেনী মানে কোনো দিন বাদ দিয়া নাই যে বয়স হৈছে বুজি
আমাৰ দেউতাও ইমান খায় মিঠাই, আমাৰ দেউতাও বহুত মিঠাই খায়।
তাৰ হেৰি নাই, মোৰ মাৰো নাই চুগাৰটো নাই। তাৰমানে এইটো বংশানুক্ৰমেও আহে বুজি পালা?
অ'।
কিন্তু এক্সাৰচাইজৰ ওপৰতো কথা, কিন্তু মই যদি একো নকৰি ঘৰ ডালত শুই থাকো সেইটো টো বেলেগ কথা, কিন্তু সেইকাৰণে মোৰ চুগাৰ নহয় সেনেকুৱা কথা। ন্তু এ সেয়া আৰু। অলপমান আমি নিজেও সাৱধানে থাকিব লাগিব দিয়াচোন। সেইয়া, এই অলপমান কৰোবাত ফুৰিব গৈছ অ' মানে অ' ন মই দেখিছাই মই পাঁচ চাৰি পাঁচ দিন বেতত সোমাই আছো হয়নে নহয়? যিমান আৰু তুমি হেৰি কৰি থাকিবা সেইকাৰণে অলপমান মই ল অলপ ভাল লাগিব। দি পেলাই সেয়া আৰু আবেলি আকৌ ওলাই যাম তোমাৰ কামত নহয় ৰুম চাব যাম ৰ তেনেকে
ৰুম এটা লাগে।
আৰু আজি চাগে মাছ মাংসত দুটাই আনিব?
কিবা মাহী
আনিব আজি তোমাৰ তাৰমানে আলহী তাতে কিয় দেৰি হয় জানানে? ধৰা আলহী তাত মাতিলে তোমাৰ মানুহ বিলাক বহুত হ'ল সিহঁতৰ মানুহ বহুত নহল এসোপাহ?
নাই, নাই আমাৰ আমাৰ আমাৰ ঘৰত ঘৰখনে আম আমাৰ ঘৰখনে আৰু আমাৰ ঘৰখনে বেলেগ নাই।
অ' নহয় ধৰা সিহঁতৰোতো মানুহ নিজৰ গৃহস্থতো থাকে।
হে আছে ইহত তিনিজন মহা থাকে বিদেশত চাকৰিত থাকে। মাহে ল'ৰা দুটা আৰু মাহী আৰু আমি একেটা আৰু সেই ম কেইজন মানুহ! মা গৈছে ৰান্ধন মানে কিন্তু ৰান্ধন তাৰমানে কি সেই আলহী গ'লে মানুহ কম হ'লকে আঞ্জা অ' তৰকাৰী এইবিলাক বেছিকে ৰান্ধ।
অ' তাৰমানে ধৰা মই কথাটো বুজছো এনে ধৰা আমি মাছ আৰু ভাতে খালো হয় নে নহয়? কিন্তু মানুহ গ'লেতো সেইটো নহয় মানুহ গলে ধৰা মাছো আনিল মাংস অ', আ, অনিল হয় নে নহয়?
তৰকাৰী দুখন হা!
অ' সেনেকে তাৰমানে দেৰি হৈ যায় বুজিলা।
সেইটোৱে সেইটোৱে।
সেইটো। মোৰ ৰাতি এটা ৰুটিও ৰাতিপুৱা কিন্তু মই সোনকালে ভাত খাই দিলো খাবৰ মন গ'ল আৰু ভোক লাগিলে খাই থাক লাগে আবেলি আকৌ ভোক লাগিলে কিবা কিবি খাম তেনেকে
উম।
আনাৰস আনিছিলো ৰ'বা এতিয়া খোৱা নাই ভাতটো খাই দিলো নহয় আবেলি ভোক লাগিলে আনাৰস কাটি খাম।
কি কিমান দামত কিনিলা?
হেয়া বহুত দাম আশী টকা এটাত দাম এটা আনিছোঁ। তোমাৰ এজন মানুহে আশী টকা ইয়াতে বহুত দাম ভাইটি।
কাইলৈ ক কাইলৈ শুকুৰবাৰে পৰহি পৰহি বৃহস্পতিবাৰে আমাৰ ইয়াতে এখন বজাৰ বহে হা
অ'।
তাতে দুটাত আশী টকা কৈছিলে।
এ, তোমালোকৰ বহুত সস্ত দিয়া এটা আশী টকা বুজিলা।
অ' তথাপিও আমাৰ গাঁৱৰ মানুহে কিনিব ইচ্ছা নকৰে ইমান দাম দাম বুলি ক' তথাপিও।
জানিছো আমাৰ ইতে এাত আছে টকা কি কৰিব আৰু ন নিকিনিলে তো এতিয়া একো একো নাখাকে থাকিব নোৱাৰো হয় নে নহয়?
এই মই যাম বিচাৰি আছোঁ বজাৰতে ভালকৈ যাম ওলোৱা নাই আমাৰ গছ এডাল আছে জাম লাগিছে কিন্তু পানীত পৰে তল তল তল পিনে। পানী আছে হা খালটোত আছে পুখুৰীটোত পৰে জাম খালে মানে। ভাল হয় ডায়েবেটিছ মানে জামখিনি খাব পৰা নাই মানে।
অ যাম, ভাল যাম, যাম বস্তুটো ভাল কিন্তু। কিন্তু চাবা দেই গেলাবিলাক নানিবা, গেলা জাম নানিবা।
হয়, হয়, হয়।
কিছুমান মানে বহুত দিন ৰাখি পেলাই, সি গেলা কৰি দিয়ে বুজি পালা।
সেইটো আৰু বেয়াহে হ'ব খালে।
অ সেইটো খালে বেয়া হয়, মানে ফল- মূল কেতিয়াও বেয়া নাখাবা, লাগিলে দুই টকা এটা বেছি দিবা। বেয়া নাখাবা আৰু আনি পেলাই থৈ নিদিবা, লগে লগে খাবা ধুই পেলাই, বুজিলা?
আৰু জামটো
শুকাই থ'লে মানে পাছত খাব, আৰু জামুচ যেতিয়া ছিজনটো গচি যাব তেতিয়া তুমি লাহে লাহে আৰু খাই থাকিব পাৰো, গুৰি কৰি হা জাম। শুকাই থ'ব লাগে এৰে আগৰ পৰা শুকাই থৈছিলোঁ, এইবাৰো যাম পালে বজাৰত আনি শুকাই থৈ দিম ৰ'বা।
অ সেইয়ে আৰু মই আনাৰসটো অলপ দেৰিকে খাম। আৰু এইফালে মই শাক আনিলো, ৰঙা শাক আনিছো, ৰঙা শাকটো ৰাতি বনাম, মই মানে শাক খাই ভাল পা পাওঁ বুজি পালা।
অ।
কিন্তু সেইবুলি আৰু বগা বগা মৰিচাটো ভাল নাপাওঁ, ৰঙা মৰিচাটোহে ভাল পাওঁ।
অঁ বা ঠিক আছে নেকি, তোমাক মই পিছত কথা হ'ম নেকি। অ'কে, অ'কে, অ'কে।